তাদেন ভাই
অ হয় কওকচোন
হয় আপোনাৰ মানে বহুত নাম শুনিছো মানে আগতে, আপুনি এতিয়া কি কৰি আছে বাৰু?
মই বৰ্তমান কৰিবলৈ একোদালেই নাই মানে জানেই নহয় গৰমতো যিহে পৰি ছে মানে এইকেইদিন অলপ ঠাণ্ডাও পৰিছে নেহে মানে দলঙৰ ওপৰতে একণ বহি আছোহি আও
হয় হয় ভাল কৰিছে ভাল কৰিছে একদম মানে গৰমৰ কো'বত ময়ো তেনেকৈ ৰাস্তাই ৰাস্তাই ওলাই আহিছো অলপ।
হয় হয়, অ বাকী চাহ-তাহ খালে নে নাই?
চাহ-তাহ নাই খোৱা মই মানে সেই পনীয়া বিধৰটো নাখাওঁ।
হয় হয়।
মানে ইবিধ পনীয়াহে খাওঁ মানে।
অ এনেকুৱা জাতীয় মানে আপুনি ভাল পনীয়া জাতীয় বস্তুবিলাক মানে নেখায় অপদ্ৰব্যবিলাক। আপুনি সেৱন কৰে ন। হয় হয়, হয় বহুত মানে ভাল কথা আপুনি-
হয় হয়, আপুনিও চাগে তেনেকুৱাই তেনেকুৱাই নহয়?
অঁ হয় হয়, মই মানে এইবিলাক ধৰক অপদ অপদ্ৰব্যবিলাক মানে অলপ বেছিকে সেৱন কৰোঁ। কিন্তু যোৱা মানে আপ- আপোনাৰ মানে এমাহ দুমাহৰ পৰা মানে অকণমান যিহেতু ঘৰতে আপুনি হ'বলা দেখ- সেই মই ঘৰৰ পৰা ওলাই নাহো ক'তো। সেইটো কাৰণে অকমান মানে পইচা সাচিবলৈ লৈছো আৰু খা বিলাক খাবলে এৰিছো অকমান।
অ' ভাল কৰিছে বাৰু আপোনাৰ এইটো এইটো কথা পা মই বহুত ভাল পাইছো মানে। আপুনি যিহেতু আগতে পনপনাই ঘূৰি ফুৰা আবেলি সময়ত মানে সেই- ফালে ওলাই যায় তিনিআলি ছাইডলে।
হয় হয় হয়, আৰু ৰাতি মানে হয় হয় আৰু ৰাতি- তি মানে নিচাত ঘৰলে আহোঁ ধলং পলং অৱস্থাত তেতিয়া হয়তো মানুহৰ চকুত মানে পৰি অলপ নিজৰ- চৰিত্ৰটো অলপ বেয়া যেন দেখুৱা যায়।
হয় হয়, আৰু আপোনাৰ আপোন- হয়, আপুনি তেওঁলোকৰ মানে যিগিজন ল'ৰাৰ লগত আছিলা সেহঁতৰ লগত থকাৰ কাৰণে আপোনালোকক- বৌ আপোনাক মানে বহুকেইখন দোকানত মানে পইচা পঠিওৱাটো অসুবিধা হয়।
হয় হয় হয়।
সেইটো কাৰণে মানে আপুনি যদি বেয়া কাম নকৰেও মানে অসুবিধা হয় আৰু।
হয় হয়, মানে বেয়া কাম নকৰিলেও যিহেতু মই কিছুমান মানে এনেকুৱা ল'ৰাৰ লগত আছিলো আৰু সেই- কানে হয়তো মোকো তেনেকুৱা বুলি ভাবিছিলে, বা মোৰ কাৰণে কিবা সমস্যা হ'ব বুলি ভাবিছিলে।
হয় হয়।
কিন্তু, এতিয়া মানে হয়তো অকমান পৰিস্থিতিটো বেলেগ হৈছে যিহেতু মই ঘৰতে আছো দুই মাহ দুই এমাহৰ পৰা। কতো যোৱা নাই আৰু- কাইলেও মানে কিছুমান কামৰ সূত্ৰতে বেলেগ একোটা মানে কামৰ এনেকে বাৰ- পাইছো সেইকাৰণে- শিমলোগুৰি মানে এনেকে এখন মানে দোকানলেকে যাম বুলিছো তাৰ মানে- হেৰি হিচাপে-
কৰ্মচাৰী হিচাপে, অঁ আপুনি কি দোকান পাইছে?
এইখন মানে আপোনাৰ গেলামালৰ দোকান বুলি ক'ব লাগিব হলচেল ৰেটত মানে- উম তোমাম বেছি মাত্ৰাত যোন বিলাক দোকান বিক্ৰী কৰে।
হয় হয়, মানে কম পইচাত যিবিলাক মানে সৰু- সৰু পইচাত বিকা দোকানলে যি বোলো যিবিলাক বস্তু বিচে বেচে মানে।
হয় হয়, তেনেকুৱা দোকানত মই যাম বুলি ভাবিছোঁ আ।
আপোনাক দৰমহা পাতি-
হয় হয়, দৰমহা মানে মাহেকত ধৰা তোমাৰ- আঠ হাযাৰ কে দিম বুলি কৈছে তাৰ উপৰি মানে তোমাৰ ধৰা ৰাতিপুৱাতো ঘৰতে ভাত খাই যাব লাগিব। আৰু তাত মানে এখন হোটেলৰ ব্যৱস্থা কৰি দিম বুলি কৈছে তাতে মানে- তুমি ভাত খোৱা, ৰুটি খোৱা, কি খোৱা মানে খাব পাৰিবা।
হয়, এইটো কিন্তু এইটো কিন্তু ভাল কথা এটা কৈছে মানে ভালেই পাইছে আপুনি দোকানখন তেতিয়া। এনেই আমাৰ এতিয়া চাবলৈ গ'লে নাৰায়ণপুৰতে হওক বা য'তেই হওক মানে প্ৰথম সোমাওঁতেনে আপোনাক চাৰে পাঁচ হেজাৰ ছহেজাৰ ইমানটোত ত ওপৰত নিদিয়ে
হয় হয় নিদিয়ে নিদিয়ে
এতিয়া আপুনি কলিতা বাপলৈকে চাব পাৰে তেওঁ এটা বিস্কুটৰ ফেক্টৰীত সোমাই আছিলে
হয় হয় পাও ৰুটি বনোৱা এখন দোকানত হয়
হয় হয় এই তেওঁ হেনো তেওঁ হেনো প্ৰথম চাৰে পাঁচ হেজাৰকে পাইছিলে তাক মোকো তেওঁ চাৰে প্ৰথম পাঁচ হাজাৰ দিম বুলি কৈছিলে তাৰপিছত তেওঁ মানে বি এ কমপ্লিট কৰাৰ কাৰণে গ্ৰেজুৱেশ্যন কৰাৰ কাৰণে পাঁচশ এটা বঢ়াই দিলে হেনো
হয় হয় মানে তেখেতৰ সেই বি এ বি এ পঢ়ি তাৰমানে গ্ৰেজুৱেশ্যন কৰাৰ কাৰণে মানে ত অকল মূল্য মানে তাৰ অকল পাঁচশ টকাহে আহ সেইটো কাৰণে মই কৈছোঁ যে পঢ়ি শুনি এই মানে আমাৰ ইয়াত চাবলৈ গ'লে আমি যিহেতু আমি সাধাৰণ লোক হয় আমাৰ ইয়াত পঢ়ি শুনি ইমান লাভ নাই যিহেতু আমি যদি সি এতিয়া নিজেই চাবলে গ'লে বি এ পঢ়ি মেলি হৈ পাঁচশ টকা এটাহে মূল্য পাইছে আৰু সি এতিয়া সেইবোৰ মানে ত্যাগ কৰি এতিয়া এখন স্কুলৰ মানে শিক্ষক
হয় হয়
মই ভাবো এটা এটা সন্মানীয় কাম
নহয় শিক্ষকটো সন্মানীয় কাম তেওঁক কিন্তু সন্মান দিবলৈ মই বেয়া পাওঁ কাৰণ কাৰণ ধেৰ ধেৰ কথা আছে আপুনি এতিয়া চাব তেওঁৰ মই শুনামতে তেওঁ মোক বুমণি শইকীয়াহে কৈছিলে আৰু মই সেইটো অলপ অলপকৈ প্ৰমাণো পাইছোঁ মানে তেওঁক এইখন স্কুলত আপোনাৰ এই ক্লাছ এইটলৈকে আছে মানে অষ্টমমান শ্ৰেণীলৈকে আছে
আৰু তেখেতে হয় হয়
আৰু তেখেতে হেনো সপ্তম শ্ৰেণীৰ সেইখন স্কুলৰে তেওঁৰ ছাত্ৰী এজনী সপ্তম শ্ৰেণীত পঢ়া তেওঁৰ সৈতে হেনো প্ৰেমত আৱদ্ধ হৈ গ'ল
হয় হয় এই কথা ময়ো শুনা পাইছিলোঁ মোক আপুনি জানি চাগে আমাৰ ভোলাদেৱ ভোলাদেৱে মোক এদিন এনেকে যোগাযোগ কৰি কৈছিল যে কলিতা বাপৰ এনেকুৱা কু কৰ্ম কথা তেখেতৰ যিহেতু জানেই আপুনি বয়স তেখেতৰ একৈশ বাইশ বছৰৰ পৰ চুৰেগে তেখেতে সেই মানে তেৰ বাৰ বছৰীয়া ছোৱালীজনী প্ৰেমত পৰাটো কোনো মানে একো ভাল কথা হোৱা নাই এইটো এটা মহাপাপ বুলি ক'ব লাগিব আৰু তেখেতে যদি অতদিনে বিয়া পাতিলেহেঁতেন হয়তো তেখেতৰ নিজৰ ছোৱালীও কিজানি সিমানতো বয়সৰে হ'লহেঁতেন
হয় হয় সেইটো আপুনি ঠিক কথাই কৈছে তেওঁ তেওঁ এজন মানে পপিয়া প্ৰজাতিৰ লোক
হয় হয় হয়
হয় আমিয়ে পপিয়া মানে আমাতকৈও বহুত পপি পপিয়া মাতকৈও মানে ওপৰৰ পৰ্যায়ৰ।
ক'বলে গ'লে আমি নিজৰ বয়স বয়সতকে বেছি সৰু ছোৱালী আমি প্ৰেমত আৱদ্ধ হোৱা নাই যিহেতু আমি চাবলে গ'লে হয়। টো এঘাৰ বা দহ মান শ্ৰেণী কিন্তু সমান শ্ৰেণী তেনেকুৱা ছোৱালী প্ৰেমত পৰাটো আৰু যিহেতু সি এটা গ্ৰেজুৱেশ্যন কৰা ল'ৰা হয় সি সেই সপ্তম শ্ৰেণী হয় হয়।
আপুনি চাবলে গ'লে এতিয়া আমি যদি আমাতকৈ দুবছৰ বা তিনিবছৰ বা চাৰি বছৰেই হওক সেই সেই তো সেইজনী ছোৱালীক যদি আমাৰ প্ৰেমত পৰে তেতিয়া কোনো কথা নাই
মানে তেওঁতো এতিয়া তেওঁতকৈাতো আৰু সা আঠ বছৰৰ সৰু, সাত আঠ বছৰটো বেছিয়ে হ'ব হয়টো।
হয় হয়।
প্ৰায় দছ বছৰমানেই সৰু।
হয় হয়।
তেওঁ ভণ্টি একতকৈও সৰু আচলতে মানে এ কি ক'ম আৰু, ক'বলৈ ভাষা নাই তেওঁ এজন ইমানেই পপীয়া প্ৰজাতিৰ লোক মানে, মোৰ দেখিলেই টিঙিচ টিঙিচ মাৰে সেইটো কথা শুনা পা। আৰু মই তেওঁ ইনষ্টাত ইনষ্টাত ইনষ্টাগ্ৰামত মানে,
সামাজিক মাধ্যমত অ',
হয় হয় মই,
হয় ফটোও দেখিছে আপুনি, হয় হয়। মই মানে ধৰক আজিকালি ইমান সামাজিক মাধ্যমত ইমান ধৰক আপুনি, আমি হেৰি নাথাকো মানে সময় দিব নোৱাৰো সেইটো কাৰণে হয়তো অকণমান চাব দেখা নাই। আৰু তেখেতে মোক এনেকে মানে সামাজিক মাধ্যয়মত মানে এনেকুৱা বন্ধুত্ব এনাজৰী, এ পঠাইছিল কিন্তু মই মানে, তেওঁ সেই তাৰ মানে যোনটো এনাজৰী কেইডাল মই মানে গ্ৰহণ নকৰিলো। অ', সেইকাৰণে হয়তো চাবলৈ পোৱা নাই কিন্তু তেখেতৰ এই স্বভাৱ চৰিত্ৰ বিলাক হয়তো ঠিক, হ'বলৈ হলে তেওঁ ডাঙৰ হলে মানে পপিয়াই থাকিব মই ধৰিছোঁ, আৰু তেওঁৰ যথেষ্ট মানে ডাঙৰ হ'ল বয়সতো বা ভাবা চিন্তা ফলো আপুনি এতিয়া, চাবলৈ গ'লে আমাৰ যিটো কৰ্মৰ যোনটো মানে আমি কটা বা তাল, কৰো সেই যোনটো আমাৰ মাধ্যম, সেই মাধ্যমতো তেখেতৰ আমি যোনটো কথা পাতি আজৰি হৈ যাওঁ তাৰ পিছত আকৌ দুটা তিনিটা নতুন কথা ওলাই গে। তাৰপিছত তেখেতে সেই প্ৰথম কথাটো উত্তৰ দিয়ে আৰু কিছুমান অকৰামূৰীয়া নিচিনা, প্ৰশ্ন কৰে আপুনি হয়তো দি নিজে দেখিছে আৰু তাৰ ফলত মই বহুত গালিৰ পৰাও দেখিছে আপুনি,
হয় আৰু এটা কথা আপুনি লক্ষ্য কৰিব আমি এতিয়া ধৰক আমাৰ, সমাজৰ কথা পাতি আছোঁ ধৰক আমাৰ, গাঁওখনৰ কথা বা আমাৰ চহৰখনৰ কথা পাতি আছো তেওঁৰ লগত যদি, সেই চহৰখনৰ কথা বা গাঁওখনৰ কথা পাতোঁ বা আমাৰ পানীৰ সমস্যাৰ কথা পাতোঁ, তেতিয়া তেওঁ গৈ গৈ আমাৰ চৰকাৰৰ কথা উলিয়াই দিবগৈ মানে মানে ঘূৰি, পকী গৈ তেওঁ চৰকাৰৰ আ সামৰণিটো মাৰি দিয়ে মোৰ এনে, এনেকুৱা খং উঠে নহয় মানে আ, আপোনাৰ যিটো কথা পাতি আছোঁ বা বানপানীৰ সমস্যাটোৰ কথা পাতি আছোঁ তেতিয়া তেওঁৰ সেইটোত গুৰুত্ব, ত দিব লাগে গৈ গৈ, কিহৰ আকৌ আমুকহে তামুকহে চৰকাৰৰ কথা উলিয়াই দিয়েগে।
তেওঁ আচলতে চৰকাৰৰ কথা উলিয়াই কেিলে জানে তেওঁ আচলতে ডিগ্ৰী কমপ্লিট কৰিলে তেওঁ গ্ৰেজুৱেশচন, কৰি তেখেতে কোৱাৰ পিছত যে তেওঁ এজন তাৰমানে নিবনুৱা হিচাপে ঘৰত বহি থাকিব লগীয়া হৈছে। সেইটো কাৰণে মানে তেখেতৰ খং আৰু যিহেতু আপুনি জানেই তেখেত এখন ঘুৰ কংগ্ৰেছী আছিলে এটা সময়ত।
হয় হয়।
আৰু যিহেতু এতিয়া বিজেপি চৰকাৰ আহিলে আমাৰ মাজত।
হয়।
সেইকাৰণে হয়তো তেখেতে অলপ মানে ইয়াকে সহজ ভাৱে ল'ব পৰা নাই! হয়তো, সেই কাৰণেও আৰু তেওঁ ভাবিছে কি! তেওঁ ভাবিছে কি মানে তেখেতে যদি তেখেতে যিহেতু হেৰি মানে গ্ৰেজুৱেশচন কৰিলে। সেইকাৰণে যাতে তেখেতে ঘৰতে আহি চৰকাৰে তেখেতক যাতে এটা চাকৰি দিয়ক, সেইটো বিচাৰিছে হ'বলা তাই! তে তেখেতৰ মানে সঁচাকে চাবলে গ'লে মাথাত একোডাল নাই! তেওঁ সঁচাকে এটা অৰ্ধ পাকল বুলিও ক'ব লাগিব আমি!
হয়। মানে আপুনি এতিয়া তেওঁ কংগ্ৰেছ নহয় তেওঁ আচলতে বিজেপি আপুনি হয়তো জানে।
প্ৰথম যেতিয়া আপোনাৰ হেৰি হৈছিলে বিজেপি চৰকাৰ সোমাইছিলে। তেওঁলোকৰ বাপেকে আমাৰ এই ন নতুন যিটো নামঘৰ বনাই আছিলে, সেইটো সময়ত সেই তেতিয়াই এখন! গামোচালৈ বিজেপিত মানে অংশগ্ৰহণ কৰিছিলে। সেই আগতেতো তেওঁৰ ঘোৰ কংগ্ৰেছে আছিল।
হয় হয় পৰৱৰ্তী সময়ত তেখেত কংগ্ৰেছিয়ে আছিলে। একো স্বৰ নাই
মানে ঘুৰ বিজেপি কৈছো নহয় আপুনি পাগল হৈ যাব আৰু!
হয় হয় হয়।
মানে কি ক'ব তেওঁৰ কথা!
তাকে, তেখেতৰ কথা কবলৈ হ'লে আচলতে আমাৰ এখন মানে উপন্যাস লেখাৰ নিচিনা হৈ! পৰিব, আৰু তেখেতৰ স্বভাৱৰ কথা কি ক'ম! চাওকচোন তেখেতৰ নিজৰ ভনীয়েকে এতিয়া হয়! তু অৰ্ৎ আঠ অ আ স্তম শ্ৰেণী মানত থাকিব লাগে আৰু তেখেতৰ যি নৱমত আছে হয়নে? কিন্তু তেখেতৰ ভণ্টীয়ে ভনীয়েকৰ আপুনি হয়তো আপুনি! আহ কিমান ওখ কিমান ক্ষীণ কিমান হেৰি আপুনি নিজে দেখিছে। কিমান এজনী সৰু ছোৱালী আৰু তেখেতে তেনেস্থলত সেই! সপ্তম মান শ্ৰেনী সেই ছোৱালীজনীৰ প্ৰেমত পৱাটো এটা বহুত মানে লজ্জাজনক বিষয়! আৰু তেখেত যিহেতু আপুনি জানেই আমাৰ সমাজৰ লগত কেনেকে জড়িত! তেওঁ আমাৰ আহ কৃষ্টি সংস্কৃতিৰ মানে আমাৰ সম্পাদকো দায়িত্বও কৰি আছে। আৰু তেনেক তেখেতে মানে কি বুলি মানুহৰ আগত তেখেতে নিজৰ নাকটো উলিয়াব বা নিজৰ সন্মান! কি বুলি থাকিব আপুনি নিজে কওকচোন মোক বাউ!
কাটি দিলে যে অলগধ।
লাগি আছে। হয় শুনা পাইছেনে?
হয় হয় শুনা পাই আছোঁ মই।
হয়, আপোনাৰ মানে মাজতে মই অলপ শব্দবোৰ শুনাত মানে অকমান সমস্যাৰ সৃষ্টি! কি হৈছে, যিহেতু জানেই আমাৰ মা আমি দলঙৰ ওপৰত বহি আছো আৰু তেলদি জ্বৰ জ্বৰকে যিহেতু! গোটেইখন নদী বৈ আছে বাগৰি আছে সেইকাৰণে হয়তো কিছুমান! অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। কিন্তু এই কলি! পীতাদেৱৰ কথাটো আমি এই বিষয়ে হয়তো সমাজত এখন তাৰমানে উম হেৰি দিয়া! সভা দিয়াটো উচিত তেখেতক আমি এই নাম! ঘৰৰ মাজ মজিয়াত মানে তেখেতক কেন্দ্ৰ কৰি আমি প্ৰশ্ন তোলাটো উঠি উচিত যে তেখেতে! ইমানতো ইমান এটা এজন ডাঙৰ মানে লৰা হৈ পেলাই! সেই অকমানি ফুল কুমলীয়া ছোৱালীজনীৰ প্ৰেমত পৱাটো কোনো কোন ফালৰ পৰা তেখেতে উচিত দেখিলে?
হয় হয়! আৰু লগতে আপুনি এটা কথা মন কৰিব তেওঁ, সমাজত নিজেই এটা বাপ লোৱাৰ মানে চেষ্টা কৰে, আৰু তেনেদৰেই তেওঁ বাপত মানে নিজকে এজন মানে বিষয়ববীয়া বুলি মানে চিনাক্তকৰণ!
হয়, হয় হয়। তেখেতে মানে নিজকে কৰ্ম-কৰ্তা বুলি ভাৱে। একদম কৰ কৰ্তা-ধৰ্তা বুলি ভাৱে যেন তে খেতেই সকলোতকে মহান, সকলোতকে তেখেতেই জানে চবতচে বেছি। আমি যেন আমাৰ নিচি চিনা ধৰক আমাৰ এতিয়া ভোলা বৰুৱা নিচিনা যেন লোক তেখেতৰ আগত যে কোনোৱেই নহয়। ভোলা বৰুৱা এতিয়া আপুনি জানেই বি এ, এম এ গ্ৰেজুৱেচন কৰি ঘৰত তেখেত এজন নিবনুৱা হিচাপে বহি আছে কিন্তু তেখেতে ভাৱিছে যেন বি এ টো তেওঁ ক পঢ়ি পেলাই যেন তেখেত এজন ডাঙৰ মানে, বিজ্ঞান দে বিজ্ঞানী বা দেশৰ বিষয়ে জানে বা তেওঁ আপুনি যিহেতু ক'লে যে তেখেতে কথাই প্রতি দেশৰ কথা উলিয়াই কিন্তু দেশৰ কথা তেখেতে একো নাজানে।
হয়। মানে ক'বলে গ'লে তেওঁ, তেওঁ ইমান পঢ়ি একো মানে এক্ কোডাল কৰিব নোৱাৰিলে আৰু তেওঁ মানে, এটা ফটুৱা প্ৰজাতিৰ লোক যে সেইটো মানে তেনেকুৱা হৈছে আৰু মানে, হয়। সেনেকুৱা, অঁহ্। লৈ আনিবা। এটা লৈ আনিম বাৰু। হেল্ল! হয়। আপোনাৰ, আপোনাৰ এতিয়া প্ৰেয়সীৰ বিষয়ে অকণ ক'বচোন? অঁ।
হয়, হয় আপুনি হয়তো জানেই, মোৰ পৰৱৰ্তী যোনজনী প্ৰেয়সী আছিলে তাই মোক এটা ৰাম ঠগন দিলে।
অঁ, হয়।
অঁ আৰু সেই ঠগনটোৰ কাৰণেই মানে মই এতিয়া কি হ'ল? এজনী নত্ তুন প্ৰেয়সীৰ লগত মই প্ৰেমত লিপ্ত হৈছোঁ। আৰু সেইটো কাৰণেই, হয় হয়।